হেল্ল',
অ হেল্ল কি কৰি আছা।
নেকি।
মানে অ একো কৰা নেকি এনে বহি আছা।
অ এনেই আছোঁ।
অ তাৰপিছত ভাত খোৱা হ'ল।
উম,
অ, অ হল অ ঠিক আছে ভাল দিয়া আচ্ছা তোমাৰ কেনে গল দিন তো।
উম ভাল।
অ ভাত ভাত খাই নাই এতিয়ালৈকে।
উম খালো।
অ খাইনা অ তাৰছত দিনবোৰ কেনেকা গল কৰ বাৰ যাই আছিল নেকি ঘূৰিব কাৰণে।
হা,
বাহিৰ আছে নেকি ক'ৰবাত ঘূৰিব কাৰণে মানে দিনবোৰ ঘৰতে থাকিল নেকি।
নাই ঘৰতে আছোঁ।
অ ঘৰতে আছো ভালে মই ঘৰতে আছো।
অ
ৰাতিপুৱা উঠিল ৰাতিপুৱা উঠি পেলাই চাহ খাই পেলাই ভাত খাই পেলাই মানে ঘৰতে বহি আছিলোঁ ক'তো যোৱা নাই। গৰম আছিলা আজি দিনটো সেইকাৰণে।
উম।